হা কি কৰছা?
এনে শুই আছিলোঁ, ইমান, ইমান মাত ওলাই আছে।
এই টো এখান সেয়া ফেন চলি আছে। মে এইটো দিলি বৰ জেমেলা অৱস্থা মাত ওলাই।
অ' মাতটোৰে ভাঙি, ভাঙি আহিছে।
উম, দিগদাৰ মস্ত, নেটৱৰ্কটো হৈছে দিগদাৰ।
অ', তোৰ নেটৱৰ্ক বেয়া থাকে নেকি?
উম, বৰষুণ দিছে না, সেইহটোৰ কাৰণে।
খালি
নাই খামহে, মোৰ ইমান টোপনি লাগিছে, মই ইমান টিউচন আছিলে আৰু মোৰ ৰাতিপুৱা। ৰাতি আঠ তাত আছিল, মই টিউচন যায় পাইছোঁ চাৰে আঠ
ইয়ে, তাৰপিছত?
ত' সেনেকে গ'লো, তাৰপিছত আহি কিনে, আহি নহয় গৈছোঁ, এই-এইৰ লগত ত' এই আৰু মই মানে বেলেগ এক‌ টিউচন লৈছোঁ আৰু। মানে যোনটো আছিলো আগতে সেই সেই ভালকে নপঢ়াইছিল ত এতিয়া বেলেগতৰ দশ্য সটো ভকে পঢ়াই এতিয়া।
অ ইপিনে নহয় ন আমি যত কৰিছিলো সেইটোতো ন সেইটো নাছিল অ সিটোতো জুলাই পৰা আছে।
অ সেই জুলাই পৰা আছে। ত বেলেগ তাক লৈছো সেইটো সেইটো তাক গৈছো। আজি ৰাতিপুৱা মা মানে যোনখিনি আমি পঢ়ান আমাৰ পঢ়াব নোৱাৰিল সেই খিন মানে আৰু যোনখিনি মিছ গল সেইখিনি পঢ়াইছে তাৰপিছত আহোতে মানে আকো খাই যোৱা নাছিলো না। ত আহোতে মেগি লৈ আহিছিলো সেই খালো। খোৱাৰ পিছত খাই লৈ পুৰ শুইছো, শুই কিনে এতিয়াহে উঠছো মই ঘৰত আহি পাইছো চ এঘাৰটা মান নহয় চাৰে দশটা মানত আহি পাইছোঁ। চাৰে দশটা দচটা মানত আহি পাইছোঁ। খাই লৈ এঘাৰটা মানৰ পৰা পুৰা শুইছো এঘাৰটাৰ পৰা দুটালৈ।
মজা।
একে শুব পৰা নাই না এ সেই চলি আছে পৰীক্ষা চলি আছে, গোটাই ৰেগুলাৰ সেইটো কাৰণে আজি পুৰা হৈছো এতিয়া আৰু দুটোপনি লাগি আছে ভাত খাই আৰু শুম।
অ'ব দে চেজ কৰি স বোলে এক্সপাই হব বোলে।
অ তাকে কৰিমচোন কৰিম স কৰিম আজি কৰিম।
এক্সপায়ট কিয় হয়?
উম ন প পতমটো বাদি এতিয়া, অ।
আহ।
তাৰ
উম। কি কম?
ঠিক আছে বাৰ মই জানা মই পাইছো আৰু মই তোক দিছ ৰিল টো নকবি আৰু এতিয়াল দি অ। কিবা এটা দিছিলো। তাতে মানে সাগৰৰ সাগৰৰ খানা
অ কি কিমান বা? কি যাম দে খাব একদিন।
অ মানে কিন্তু দাম আছে মানে দেখাই দিছে সেইখন যত দাম চাম যদি লিখা থাকে সেইখন দেখাইছিল তেতিয়া মই মানে স্ক্ৰন শ্বত মাৰি লৈছো দাম আ ছে কিন্তু তিনশ তিনশ মান হ'ব তিনশৰ পৰা ষ্টাৰ্টিং হ'ব
এটা আছে হা ওচৰতে তা একদম দুই হাজাৰ কিমানৰ পৰা সেই মানে বাল্টিত যে পুৰা ঢালি ঢালি যে দিয়ে সেইটো বস্তু সেইটো বেছি মানুহ হ'লে তেতিয়া মিলাব ভাল না এতিয়া যদি দুটা তিনটা যায় তেতিয়া আৰু কিমানো আৰু খবৰ দিয়েনে?
উম। এই সেইটো যদি লয় এটা এটা ল'লেই এটা এটা ল'লেই চাৰিজন মানুহে খাব পাৰিম সেইটো।
অঁ চাৰিটা পাচঁটা আৰামত পাৰিম।
তেতিয়া পইচা যোৱা যেন নালাগিব। সেনকে এটা বা দুটা গেলি বহুত পইচা যায় যেন লাগিব। আৰু খাৱাও নাযাব গোটেইখিনি।
উম। জ্বলা জ্বলা দিয়ে নে কি দিবা মোৰো জন চা বহুত খা মন যায় ৰে একদম ভাল লাগে, জলা থাকে নেকি নে কি?
মজা লাগিব।
জলা খাব নোৱাৰোঁ মানে।
ময়ো নোৱাৰো দেখোন।
আমি নাখাও হা সেইকেনে। অলপতে বহুত লাগে। হা!
আমি বোলে স্কুটি নাপাওঁ বোলে। আমিও নাপাওঁ।
ভাল হৈছে, তাই কোনে কৈছে?
মই পাই আছো নিউজত।
এই-এইবাৰ কেইটাও নাপায় নেকি?
নাপায়
ই কি বাল মূৰা
অকল আঁচনি পাম আৰু একো নাপাওঁ
মোকতো সেয়ে লাগে ভালে হৈছে দে
ঠিকে আছ বাৰু কিন্তু মানে স্কুটিখন পালে অকন ভাল লাগিল হয় দেচোন
এ হেখন লৈ লাভ নাই এইয়াতকৈ ভাল নতুনক নিজৰে এখন ল'বি আঁচনি আঁচনিৰ পইচাটোতো মাহে মাহে দহ তাৰিখে পায় লবি ন দহ তাৰিখে সন্ততে তোৰ তেলৰ পইচা আৰু কিবা গ পইচা ওলাই যাব
অঁ অঁ সেইটো হয় এনে কিমানকে দিয়ে মাহে মাহে
নাজানো দে সেইটো অঁ বাৰ হাজাৰ
অঁ বঢ়াব বুলি কৈছিল ৰ
তই যদি অঁ তইতো হেই ন তোৰটো ডিগ্ৰী নাই
হেই ডিগ্ৰী নাই
তইতো সেই দিবি না সেই দিবি নি আৰু এক্জাম আদি যে
নাই নাই নিদো নিদো নিদো
তই কি দিবি বিয়া চিয়া কৰিব নেকি
অঁ
তই যদি এটা গভমেণ্ট কলেজত লৈ ল'বি তেতিয়া মাহে মাহে বাৰশ পঞ্চাশ কে পাবি
উম এ কৰিম ৰ
এবাৰ এই আমাৰ ইয়াৰ লগৰ ক কেইট মানুহ সবে মানে এনেই আৰু চাইদ হিচাপে এনে বি এছ চি লৈ গৈছে গভৰ্নমেণ্ট কলেজত বেছি বহুত কেইটা মানে লৈছো অলপ তোৰ ইয়াৰো লগ কথা আছিল কিন্তু ইয়াৰ সময় নিমিলি কেনে নল'ল গভমেণ্ট অফিচ ক'লে ভাল অঁ ল'ৰামখাইটো নাপায় ছোৱালীবোৰেহে পায় অঁ নহয় পায়
পাই পায় কিন্তু কমকে পায় এই নিজুত বাবু আঁচনি আছে না পায় সিহঁত কিন্তু কমকে পায় অ গম নাপাওঁ সেইটো কিন্তু আমাৰ ততকে কম পায় সিহঁতে বহুত
মাককো বাৰশ বজা চ দ যাম
নহয় আমাক যে ইমান দিয়ে ইিহঁত
নালকে হাত্ৰ অভদ্ৰ ঠাকে না ভালে নালগে দিবা। বহুত বহুত ল দিয়ে ছোৱালী ছোৱালীবোৰক হে নিদিয়ে কত দিব লাগে নালগে সেহাতে কি কৰিব ।
অ সেইটোও হয় কিন্তু সিহঁতে আৰু মদ চদহে খাব অ'।
সেইটোও হয় লাম নাই, বা কোনে চিঞৰি আছে?
কমৰে দি আছিলো।
অঁ, অঁ।
অ', দিগদাৰ হৈছে দে অলপ যদি পইচাটো বঢ়াই দিয়ে ভালে হ'ব দে। কিন্তু মেইন কথা এতিয়া মাৰ টাৰ লগত মই কিমান পাও সেইটোৰ লগতহে কথা। হা মই পাম।
অঁ।
নহয় ও বি চি।
আমি দে
বৰ দিগদাৰি দিছি দে।
বি এতিয়াও পালি হয় তই আৰু লবি এখানত।
কোন খনত? এই লেটাৰটো অকল ফাৰ্ষটৰ।
কিহত পৰহি আছা?
তাতে কি পাম?
বোলোতয় আঁহ গভমেন্টত পঢ়ি কেনে পালি হয় তই এইখানত লৈছ কাৰনে হে।
নহয় গভণমেণ্টত পালিও মানে সেই মাক্সতো পালেহে পালো হয়।
অ'।
সেইটো মানে সেইটোওতটো পাব লাগিব ন সেইটো পালেহে
পানী হয় তই এই যে এই বিবৰুৱা বা যতো প
এ নাম নকবি নহয় শেই খনততো মই গৈছিলো তাৰ পিচত সেই খনত টো এনেও নাপায়।
অঁ, নাপায়।
শেখানত তো নাইনটি লাগবই তেতিয়াহে নহলে নাপা। এইবাৰ বহুত দিগদাৰ হৈছে তো বহুতে পোৱা নাই বহুতে দ্ৰপ দিছে
অ
বহুত দিগদান
উম খ
কিম তামাম ভাগৰ লাগি আছে তেওঁৱ
কি কৰ নাই নাই আমাৰ এইটো চিপছাই
দি দি খাব দি
এ আনব দিছো ই এতিয়া দ আমাৰ মুখামুখি দোকানখন বন্ধ আজি ৰবিবাৰ না
অ অ
মোৰ দিগদাৰ বন চাক
একো নহয় দে ভাত খাই শুই থাকিবা দি তাই
খালে আছো এই বিছনাতে শুইয়ে আছো এই মইেটো শিক
গধূলি গধূলি ওলাই যাব দিবি মই সেইদিনাখন দেখি আহিছ তাইকাৰ তোৰ মাক
পইছে তাই তোৰ ফ্ৰেণ্ডাক দেখিছো মই এই যে লাম্বাকেই যে ম গম পাইছো তোক দেখিছো বোলি
তাইক দেখাই পাওঁ মই যেতিয়াই যাওঁ
অ ক তাই তোৰ ফে ছিলোহঁতোহতে ধাবা হলে উ
অ অ
ইমান আল লাগে আছে
তাতে আৰু আজি বতৰটো ইমান ভাল
অ আ
শুয়ে‌‌ থাকিব মন যায়।
কালিৰ পৰা সেই আছোঁ নহয়, কালিৰ পৰা বেয়া হ'ব ৰ
কালিৰ পৰা কি আছে? অ', আছে।
পোৱা, ৰাতিপুৱা আমি যে
অ', অ', অ'। তাকেতো, সেইটো হয়, কিন
দুদিন কিবাকে হে, মানে নহ'লে প্ৰথম ক্লাছ মিচ হৈ
উম
আৰু কেতিয়াবা সাৰে নাপাওঁ। ইমান টোপনি ধৰে, ৰাতিপুৱা টোপনিটো অলপমান বেছি, উম।
উম। তই এনে কিবা মানে একদম ফ্ৰাষ্টৰ পৰাই যা, না আধাৰ পৰাই যা
এইকেইদিন কণ্টিনিয়াচলি প্ৰথমবাৰ আছ
উম
দচটা মানৰ পৰা যাওঁ।
অ'
কি কৰোঁ, যাওঁতেই এক ঘণ্টা লাগে। অ'
অ' হয় কিন্তু, আৰু তহঁতৰতো বাচো নাপায় ইমান সোনকালে, কিমান দেৰি ৰ'ব লাগে বাপৰে বাপ!
নাই, আজিকালি যায়।
মই এই কেইদিন যাই আছ ‌ সেফালদি যাওঁ। এই টিউচনত। বাপৰে, ইমান দেৰি ৰ'ব লাগে!
অই, আমাৰ, আমাৰ সেইপিনে কিয় যাৱ অ'?
এই তোৰ পাৰে পাৰে মানে খোজকাঢ়ি যাওঁ, টিউচনত, এই জেগাটো কব নোৱাৰি ৰ। সেইফালে ৰখি কেনে এইচ ফ'ৰ‌ ফালে যাওঁ। উল্টা সাইডৰ ফালে যাওঁ। অ', সেফালে যে আছে আৰ, আৰ সেইফালে আৰ আছে না আমি টিউচন কৰিছিলো আগতে ইংৰাজীৰ তাতে ৰখি কিনে মই বেলেগ চাইডে যাওঁ বেলেগ চাইডে হ'ব টিউচন হা
কোনে ৰখাব
কি বুজি পোৱা নাই
সেইপিনে ৰখাটো আমি যে ইংৰাজী যে কৰিছ
অ অ আগকিবাটা ৰখো আ ৰখো তহঁতে ৰখিবিনে উল্টাচাইডে যাওঁ মানে মন্দিৰৰ ফাল নাযওঁ উলটা চাইডে যাওঁ
অ হিপি অহি পিনে চাইডে যাঅ তোক তাতে বাছত কিয় যাঅ ৰিক্সাত যাবি ৰিক্সাত